অ ক কি এ আছো মই হে ঘৰতে আছোঁ এনে অকমান ইফাল সিফাল কৰি মেলি ৰাস্তাতে ঘূৰি ফুৰিছো আৰু আমাৰ গৰম বহুত বেছি গৰম মানে মই তোক কি কম আৰু সেই ৰাতিপুৱা শুই উঠিয়ে যিডাল ৰ'দ চকুত পৰিছে। এই চকুত পৰা সেই ৰ'দটো আৰু এতি মানে এই এতিয়া বেলি ডুবিছে ৰ'দো গৈছে আৰু অকমান বোলে ডাৱৰত ৰ'দ ভুমুকি মাৰিছে বেলিটোৱে সেইটোও নাই।
আহ ইমান বেছি গৰম সঁচাকে মইতো আজি এচি টো পুৰা চেণ্ডেল এচি টাইপ গৈ উ থৈছো
এই উপায় নাই ন নহলে মানুহ
অ, নোৱাৰি থাকিব আৰু মানে বাহিৰলৈ যোৱাৰ লগে লগে একদম ভু ভুকে ধৰে
অ তো আৰু এই হেৰিত এইটো অন্ততঃ আমাৰ গাঁৱতে অকমান ইফালে সিফালে ঘূৰিব পাৰি বাহ হৰ তললৈ যাব পাৰি গছৰ তলত বহিব পাৰি
সেইটোৱে নাই-নাই
অৱস্থাবোৰ বৰ বেয়া কৰি দিছে আকৌ আছে আম অভগন এইবাৰ আম বেছি ন এ, আগতে যে কথা আ আগতে যে কথা এটা যে আছিলে। অ, আগতে যে কথা এটা আছিলে। আমে বান কঠালে কঁঠালে কি আছিলে? কঁঠালে ধান।
অ,
এইবাৰ আম বহুত বেছি বেছি মান তোৰ মই বুজাব নোৱাৰাকে বেছি আৰু এইবাৰ চবৰে গছতে লাগিছে। আৰু একদম চব ধৰণৰ আম লাগিছে। এইবাৰ আমাৰ আছে। আমাৰ কেলে আগফালে এজোপা আছে। সেই একদম কি এইটো কি কঁঠাল গুটি আম নেকিব এই নহয় মিঠা জোপা আছে কঁঠাল গুটি আমজোপা
নহয়-নহয় কঁঠাল গুটি এজোপা আছে দুই এজোপা নাই।
আহ,
কঁঠাল গুটি আম এজোপা আছে। তাৰপিছত আকৌ, পিছফালে আকৌ, এজোপা হৈছিলে নহয় এজোপা তিনিটা নে চাৰিটাহে লাগিছে বাৰু
উম-উম
আৰু এইবাৰ আমবোৰ সেইটো কাৰণে বেছি কাৰণে এইবাৰ পানীও বেছি বৰষুণতো ইমান মানে এজাক ব ষত আগফালখন গোটেই পথাৰ পানী
মাছ ধৰিচা নাই?
হে মাছ হব কন আৰু হেৰি হৈছে যে এতিয়া খেতি কি ভাল পাইছা যে হেৰিয়েদি ভাল টো পঠাই মানে হেৰি ট্ৰেক্টৰে হাল বাই নহয়। ট্ৰেক্টৰৰফালে হাল বাই যায় অঐ আগফালে আগ আগফালেদি ট্ৰেক্টৰ হাল বাই যায় পাছালেদি মানুহ চুঁচৰি যায়গৈ গোটেই মানুহ হোপা
সিহঁতে দেউৰীকেইটাই হাল বালে নেকি বাঘ খালৰ পথাৰ
বালে দেউৰী গোটেই হোপাই হাল বালে, আৰু বাকী নাই আৰু মানে এনেকে পথাৰ যিমান যিমান আছিলে যিমান আছিলে গোটেই খিনি হাল বালেগে
আমাৰ যে আগফালাৰ পথাৰ আছিলে যে সেয়া পথাৰ মাতি ৰুলি নেকি?
নাই-নাই সেয়া ৰ ৰোৱা নাই আমাৰ হাল বাই থৈছেহে। ৰোৱাটো এতিয়া নহয় ৰোৱাটো দুদিনমান মানে ৰাখিব লাগিব যে গোজ লোৱাই নাই, নহয় এতিয়ালৈকে আমাক
তাৰ পথাত হেৰি হোৱা নাই নেকি মাছ মাছ অ
অ মাছ ওলাইছে মাছ ওলালেও আমাৰ খুৰ প যোৱা হয় সনা হাল বালে এনেকে হাল বাওঁতে যিজনে হাল বাইছিলে সেইজনো আছিলে সেইজনে মানে হাল বওঁত গোতে এজনীয়ে কেইটামান ধৰিলে ধৰি পেলাই আমাকো দিলে তাৰ পিছত বাকী হেৰিয়ে বোৱালে সেইটো আৰু মানুহ আছিলে দেউৰী মানুহৰ পৰা গোটেই দেউৰী মানুহৰ পৰা আহি মেলি সেই উপপাই ধৰিলে বেছি সে উপপাই ধৰিছে আকফালখন
অ এই যোৱাবাৰ যে আমি ছোৱালী অ হেৰিয়ত জুলাইত থাকোঁতেনে যোৱা বছৰ নে তাৰ বছৰ আমি যে ঘৰত জুলাইত থাকো তেতিয়া যে আমি ধৰিছিলো আগফালা অ আঠ বছৰ তেতিয়া যে ধৰিছিলো পথাৰত মাছ যে
অ এই তেতিয়া আকৌ অভগন লাগিছিলে অভগন মাছ অভগন মাছ লাঙিতো লাগে বৰশীতো লাগে মানুহে এনে নমিও ধৰে
অ সেইটোৱে মাছ ওলালে উঠে বহুত
ওলালে বহুত ওলায় আৰু এইবাৰ পানীটোত মাছ বেছি আকৌ নদী দি যে আহিছে এইবাৰ পানীতো মাছ বেছি বহুত বেছি। এই আগফালেও বেছি যায় পিছফালেও বেছি।
পিছফালে বানপানী হৈছেনি আমাৰ ইহঁততো পিছফালে শুকালে নাই এতিয়া?
বহুত বেছি বহুত বেছি হৈ যায় পানী এইবোৰ শুকালে কিন্তু ৰাস্তাবোৰো খান্দি পেলাইছিলে যে
অ
খন্দা ৰাস্তা সেই খন্দাকেই আছে
অ এইবোৰ ৰাস্তা এতিয়া ভাল কৰিব পৰা নাই নেকি
মন নকৰে আকৌ তোৰ ধৰি লোৱা তোৰ পদূলি ৰাস্তা তই বেছি মন কৰা নাই বা তই দিয়া নাই ৰাস্তাটো খান্দিবলৈ কিবা কৰিবলৈ আৰু সেইকাৰণে উন্নতিটো হোৱা নাই ত এতিয়া চাচোন গোটেই ৰাস্তাবোৰ ইমানেই বেয়া গাড়ী এখন পব নোৱাৰে আক'
আমাৰ গাঁওখনৰ উন্নতি নহয়গে আউ সেই তাকে যাব মো
অ সেইকাৰণে তেনেকেই থাকি যাবগে আৰু।
উম আমাতো আগফালে ধৰিল পকাই, সিহঁতৰ সিহঁততো একোডাল নাই।
অ আমাৰ পকাই আমাৰো। পব্লেম নাই, আমাৰ আমাৰো ভালেই আমাৰ এতিয়া এটাই যেনিবা অসুবিধা নামঘৰত কিবা এটা পাতিলে নামঘৰলৈ আহিবলৈ অসুবিধা। কিনো নাম। ঘৰলে এতিয়া অহাও নহয় কাৰণ নামঘৰে ভাঙি থোৱা আছে হেৰি কৰি আছে বনাই আছে নতুনকে।
অ
হয় আমাৰ আমাৰ একো অসুবিধা নাই। নাই নাই ভাওনা এতিয়া নহয় নামঘৰ গোটেই ভাঙাই
অ হেৰিটো তাত এম এছ ডাব্লিউ ত পাছ কৰিল নেকি
কৰিলো কৰিলো পাছ কৰিলো অ অ ক'বলৈ পাহৰিলোয়ে।
আহ।
তাত এতিয়া গ্ৰুপ ডিছকাশচন আছে। তাৰপিছত এইফালে ইন্টাৰভিউ হ'ব। দুইটাই একেদিনাই হ'ব মানে লগতে হ'ব আৰু পুৰা।
উম উম তই পৰীক্ষা কত দিছিল নো এইটো পৰীক্ষা ইমান জল্ডি।
মই এই ৰিটাৰ্ণটো দিছিলোঁগে লখিমপুৰত।
অহ।
ৰিটাৰ্ণটো লখিমপুৰত দিছিলোে এতিয়া এইটো গ্ৰুপ ডিচকাশচন আৰু পাশ ইণ্টাৰভিউটো হেৰিত দিবগে লাগিব। ডিব্ৰুগড়ত দিবগে লাগিব উম। ইউনিভাৰ্চিটি দিবগে লাগিব। ত
বেয়া নহয় এম এছ ডব্লিউ কৰিলে মেলিলে তো পাচেছ কৰিলেটো তেওঁ ভাল চাকৰিয়ে পায় কোম্পানী চোম্পানী বিলাকত
উম সেইটোৱেই আৰু তাত হেৰি হয় মানে সেইটোৱে মানে তাত যেতিয়া এনেকে পঢ পঢ়ি থকা হয় সিহত কেম্পচ ইণ্টাৰভিউ পাতে বোলে কেম্প ফাষ্ট ইন্টাৰভিউতেহে চাকৰি হৈ যায়।
হৈ যায় কিন্তু চাকৰিতটোতো চাব লাগিব এতিয়া বহুত চাকৰি এম এছ ডলিউ আজিকালি ৱৰ্ক ফ্ৰম হোম লয় মানে। মান ৱৰ্ক ফ্ৰম হম ঘৰতে বহি পেলাই বেলেগ কামো কৰি থাকে ধৰি লও। ইয়াৰ মাহীয়েকৰ ছোৱালীজনীয়ে এম এছ ডব্লিউ চাকৰি চাকৰি কৰে। তাই ৱৰ্ক ফ্ৰম হোমেই কৰি আছে।
মই এতিয়া যিটোৰ লগত ল'ৰাটোৰ লগত যে কথা পাতিছিলো তাত মই এনেকে গোটেই কথাখিনি সুধিবৰ কাৰনেই
আহ
তাতে কৰিয়ে আছে সি বোলে পঢ়ি আদায় কৰিছে লগালগ মানে লাষ্ট টাইমলে
আহ উম
সেইকাৰণে ভালেই যেন লাগিছে সেইকাৰণে এটা সেইটোও দি থৈছোন আকৌ মোক আৰু এটা আছেই নহয় হেৰিতটো বি এডৰ যিটো পৰীক্ষা।
আহ সেইটো দিবি নেকি।
দিম দিম বিয়েডতোও দিম বিয়েডতো দিম মানে হেৰি যোনটোতে পাওঁ আৰু বি এডতো কিন্তু টান অকনমান মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি।
উম বিএডতো জেনেল এপটিটিউড বেলেগ বেলেগ এনে কিবা কিবি আহিব।
অ সেইবোৰ ভাল। কিন্তু মই যে আকৌ অংকত অকণমান বেয়া কিন্তু বেয়া মানে এনেকোৱাও নহয় এতিয়া বাৰু ইমান বৰ টান অংকবোৰ নাই অহা
তো তেনেকুৱা একেবাৰে হেৰি অংক নাহে নহয় অ একেবাৰে টান বিলাক নাহে মই অংক কিমান বেয়া পাওঁ মই ত পৰীক্ষা অংকত পাছ কৰি গৈছো। তটো ভাল
অ সেইটোৱে সেইকাৰণে মানে মই একদম সাধাৰণ সাধাৰণ বোৰ চাই আছো সাধাৰণ বুকত তাত দেখোন ঠিকে আছে পাই যাবি সাধাৰণ বুক
উম উম আৰু জেনেৰেল কনচেপ্ট পৰাই আহিব মেথছ বেছি বেলেগতো এনেকুৱা উল্টা পুলটা কিবা কিবি নাহে নহয় ইংলিছত তই এতিয়া ইংলিছৰ গ্ৰামাৰৰ খিনি তই পাৰিবি ইংলিছৰ যিখিনি গ্ৰামাৰ চেকন কিবা কিবি আহিব জেনেৰেল নলেজটো অলপ আপডেট কৰি ৰাখিবি জেনেৰেল নলেজৰ খিনি আহি যাব তেতিয়া আৰু ত অভাৰলে চাই পাট পাত কে নাচাই নহ মাৰ্ অভাৰল কিমান পালি ত এতিয়া মই মেথছত তটেলি ফেলেই গৈ দিল অভাৰ অল পাছ কৰি গ'লেতো ত পাছ
অ আৰু অভাৰ অল পাছ কৰিব লাগিব মানে
অ অভাৰঅলহে পাছ কৰিব লাগে পাট-পাৰ্ট কেনে চাই নাই পা হাড্ৰেডৰ ভিতৰত কিমান সেইটোহে চাই
অ সেইটোৱে সেইকাৰণে মই এইখিনি বেছি চাই আছো বাৰু ৰিজনিং খিনি মোৰ হৈ আছে
উম ৰিজনিং বিলাক পাৰিবি তই জেনেৰেল নলেজ আপডে জেনেৰেল নলেজৰ বহুতল বোলে গৈছে নহয় কৰ পৰা কি পাকিহে ধই
অ সেইবোৰ বাৰু মই চাইে আছো ডেইলি নিউজ বোৰ চাওঁৱেই নিউজ পেপাৰ এখনো চাইছো এতিয়া আক হেৰি সেইটো অভ্যাস বাৰোঁ বৰ বেছি দিন নাই হোৱা একমাহ মানৰ পৰা হেৰি চাইছো।
অ নিউজ পেপাৰ ৰেগুলাৰ চাব লাগে ডেইলি আপডেত এতিয়া ধৰি লও ফুটবল হৈ আছে ফুব ও বে তাৰ
অ অ এইবাৰ আহিছে এইবাৰ এম এছ ডব্লিউত সেইটো কুৱেশ্যনে আহিছে। এইবাৰ ৱৰ্ল্ড কাপ ম ফিফাৰ কোনে কোনে মিলি পেলাই পাতিছে। সেই তেনেকে অ সেই তেনেকুৱা বোৰে আহি আছে
ধৰি লোৱা ভাৰতত কি কি চেঞ্জেছ আহিলে
অ
অসমত কি কি চেঞ্চ আহে এইবিলাক তেনেকুৱা ধৰণৰ বস্তু বিলাকে আহিব। বেলেগতটো নাহে ধল তে
অঁ আৰু এই কিবা আঁচনি চাচনিবোৰৰ বিষয়েছি আহিছে।
অ সেইবোৰ আঁচনিবোৰ চাব লাগিব এগাল মান আচনি মুঠতে আচনিয়ে আচনি আচনি, আচনি, আচনি আও।
অ এইবাৰ এম এছ ডব্লিউতো হয় তেনেকুৱা আঁচন বোৰে আহিছে। কোনটো আঁচনিয়ে কি কৰে আঁচনিবোৰ কেতিয়া আহিছিলে। অ সেই আঁচনি সোপা গোটেই সোপা পহিব লগা হৈছে। উ
আচনিবোৰ অলপ ভালকে চাবি যে এইটো আমুক এইটো তামু এনেকুৱা।
অ অ স্কুল হৈ আছে ন তোৰ।
চমাভিকেছন ষ্টাৰ্ট হ'ল নহয়।
অঁ অঁ
ছোৱালীকহে অনা নিয় কৰি আছো এতিয়া ৱৰ্কশ্বপৰ কাৰণে অ মানে অ ৱৰ্কশ্বপত আছে যে সেইকাৰনে ছোৱালী ৱৰ্কশপ ত ৰৈ হা হা
তাই নহয় তাকেই ৱৰ্কশ্বপ বুৰত অকণমান লগাই মেলি ৰা আছে বোলো তাই
অ নাই এটিয়া সেই কদি বনাইছে ধুনীয়াকে গণেশৰ মুখা বনালে নাও বনাইছে চৰাই হেৰি বনাইছে
অ ভালেই কৰিছে তেতিয়াহ'লে সেইবোৰকে বনাই মেলি অকমান থাকিবলৈ দিবি, নহ'লে আৰু গৰম তোৰ জহত বাহিৰলৈ ইমান ওলাই গৈ থাকিবলৈও নিদিবি।
অ নাই নাই বাহিৰলৈ ক'ত যায় নাযায়, যিটো গৰম তাই নিজে সহ্য কৰিব নোৱাৰে গৰম। গৰম সহ্য কৰিব নোৱাৰি দে সোমাই দিয়ে ভিতৰত উম তাৰ ভিতৰত সোমাই দিয়ে গৰম সহ াব
অ ভালেই হয় তেনেকুৱাত।
উম সেইটো।
উ এইটোক িকয এ ঠিকে আছে হ'ব দে।
তি ওলাই যাবি নে কি ক'ৰবাত?
নাযাও নাযাওঁ কলেও ওলাই যাবি এতিয়া ওলাই নাযাওঁ সেই জোলাই জুলাই মানলৈ যাম নেকি।
জুুলাই ষ্টাত হ'ল দেখোন কালি।
এ সেইটোৱে সেইটয়ে জুলাই মানলৈ মানে একেবাৰে বন্ধবোৰ যেতিয়া চবেই আৰম্ভ হ'ব আৰু দাদা এতিয়া অহাই নাই দাদাও আজৰি হওক, বাকখিনিও আজৰি হওক, চব- মোৰ সেতু আছে তো চৈধ্য তাৰিখে।
যে হলে।
যাব লাগিব মই হেৰিলৈ যোৱা কথা আছে যে এ তিন চুকীয়া ফালে যোৱা কথাই আছে দাদাৰ লগৰ এজন তালে কি মই যোৱা কথা কথা আছে। তেতিয়া তালৈ গ'লে মানে বাহিৰে বাহিৰে তাত সোমাই আহি পৰীক্ষা দি মেলি একেবাৰে আহিম আৰু সেইটো
মিলাই পালে তই বি এডতকে এম এছ লৈ লবি কাৰ এতিয়া যদি এক তেটৰ একজাম অ এতিয়া যদি আকৌ তেতৰ এক্জাম হৈ যায় তই বি এড পাছ কৰি ওলোৱালে আকৌ এক্সাম নহ'বও পাৰে। গতিকে জবটোৰ কথা থাকে ন চাই ল'বি গতিকে কি কৰ কি নকৰ বোলে মই এমেজন দি কলও ভাল পেকেজ পায় ন বহুত ভাল পেকেজ পালে তো মানে ভাল আৰু ধৰি লও আম সেই এওঁটো